অ নমস্কাৰ
কি কৰিছা ভালে ভালে তোমাৰ অহ বাকী খবৰ খাতি।
অহ ভাল ভাল তোমাৰ
আছো ভালে ভালে ভালে।
অহ কত আছা এতিয়া
এ মই তোমাৰ ফিল্ডত অকনমান খোজকাাঢ়ি আছো
অহ।
তাকে এনেই অকনমান এক কলেজ তোমাৰ আজি নগলো।
কিয়?
এ তোমাৰ মানে আজি যাব আজি কিবা আছিলে যে সেইকাৰণে, ব'লো মানে তোমাৰ
অ',
কাইলৈ পৰা যাম আৰু কাইলৈ এক্জাম আছে বাৰু দে
অ পহাপতি কেনে চলিছে।
ক চলে চলি আছে ভালেই
অঁ
তোমাৰ কেনেকুৱা চলি আছে উম কাইলে তোমাৰ মোক পলিটিকেল চাইন্স আছে
অ', তুমি কিমান ক্লাছত এইবাৰ?
ৱা টুৱেলভত।
টুৱেলভত ন, ক'ত তোমাৰ স্কুলৰ নাম কি?
তোমাৰ মোৰ বৃহ গুৰি বয়চ।
অ', অ'। ঠিকে আছে, ভালকে পঢ়া বোলো।
উম, ভালকে, ভালকে অ'।
অ
তোমাৰ, তোমাৰ এক্জাম শেষ হ'ল? অ'।
এতিয়া একজাম শেষ বাৰু এতিয়া পিছতকেহে আছে মানে একজাম।
অহ, ফাইনেল।
ফাইনেল সেই এতিয়া মানে আকৌ একজামটো কেতিয়া গম পোৱা নাই মানে ক্লাস ষ্টাৰ্ট হৈ আছে মানে।
অ অ তোমাৰ এতিয়া হেৰি বাকী কিবা বিজনেচ চিজনেচৰ মাথা মৰা নাই নেকি?
নাই, নাই বিজনেচ এতিয়া মাথা মৰা নাই বাৰু মই।
অ'। মই তোমাৰ এতিয়া এই অলপ মাটি চাটি দালাল কৰি আছো মানে।
অ', তুমি অকলে নে লগৰ দুটামান আছে আৰু?
আছে কেইটামান আছে মোৰ লগত তিনি চাৰিজন মান আছে।
অ অ এনে ক'ত জে-জেগাটো ক'ত হেৰি কৰিছে মা
মানে তোমাৰ য'তে য'তে কিনিও মাটি কিনি পেলাই আকৌ বেগ পাৰ্টিক মানে বিক্ৰী কৰোঁ অলপ দামত।
অ, এনেই ইনকাম কিমান হয় তোমাৰ?
হে মই যদি তোমাৰ দুই লাখত মাটিটো কিনিলো।
উম।
চাৰে তিন লাখ, তিন লাখৰ এনেকুৱা বিক্ৰী কৰি দিওঁ। তাৰপিছত সেই যোনটো, যোনটো লাভ ও আমি চাৰিজন তিনিজন থাকোঁ ভাল মিলাই পেলাই লওঁ আৰু।
অ', আৰু আৰু ল'ৰা ছাল লোৱা নেকি তুমি?
আৰু সেনেকুৱা লাগিছিলে বাৰু তে এজনমান।
অ', মোৰ এ লগৰ এটা আছে মানে সি মানে এনেই ঘৰত বহি থাকে। অ', তাকো লৈ ল'বছে, মই মাক তাক মই কম নেকি কিবা এটাকৈ?
মানে অলপ দম চম থকা ল'ৰা এটা লাগে এনেকুৱৈ।
আছে বাৰু, দমথম থকা ল'ৰা আছে বাৰু। অ, তাৰ মানে বুলেট এখন আছে এই তাৰ সি লৈও পাৰিব বাৰু।
অ', ক'বাচোন বাৰু দে মোক।
অ, মই কম দিয়া তোমাক-তোমাকব কি কেতিয়া মানে সোমাব লাগিব ল'ৰাটো।
কাইলে পাৰিলে কাইলৈ এক তাৰিখ মানৰ পৰা পাৰিলো এক তাৰিখ মানৰ পৰা যেতিয়াই পাৰে আৰু।
অ, মই সোমাই দিম দিয়া।
অ', তুমি কৈ দিবাচোন তাক।
আহ অকমান দম থকাই লওঁ বাৰু অ'
মানে বহুত দম সেনেকুৱা হলেও হ'ল আমি মানে বহুত দমথম দি বোলে আৰু এজন মান লাগে মানে
দুজনমানান লাগে ন? অ' মোৰ চিনাকি আছে বাৰু, মই তোমাক কৈ দিম দিয়া।
কৈ দিবা, কৈ দিবা, কৈ দিবা। বাকী পিছে ভাত পানী মইও আজি দুবৰা খালো বাৰুতে কিহেতি খালা আজি।
মই আজি এই গাহৰি মাংস দি খালো। তুমি? উম
উম ভালে কৰিছা, গাহৰিটো আমাৰ প্ৰিয় বস্তু ন। মই তোমাৰ আজি হেৰি দি খালো এয়া মাছ মাছ দি খালো।
আহ।
তোমাৰ মাছ আৰু কচু পুলি দি বনাইছিলে।
অ' ঠিকে আছে, এতিয়া গৰমতটো বহুত পৰিছে ন, এতিয়া মাছ মাংস খোৱাটো অকমান দিগদাৰ হৈ গৈছে।
মাছ মাংসটো পাৰিলে এৰিহে দিব লাগিব খাবলৈ।
আমাৰ দিগদাৰেই হৈ গৈছে খোৱাাতটো
বাকী মাহতৰ খবৰ খাতি? উম টমটমৰ বিজনেছ, টমটমৰ বিজনেছ, কেনেকুৱা চলি আছে?
ঠিকেই চলি আছে, আৰু দুশ মান ল'বহে লাগিব চাগে। মানে আৰু মানে কেইখন আছে
ময় পূজা মানত পূজা মানত এখন বা দুখন মান উলিয়াম নেকি।
অ দিয়া বাৰু একো মানে বিজনেছটো কৰি থাকিলে
উম উম এতিয়া আৰু তোমাৰ ইমান টমটমৰ ইমান ভাল নহয় নেকি ন বহুত।
টম তম ইমান ভাল নহয় তুমি বাছ চাছ লব পাৰা অ' বাছ চাছ এনে জি চি বিি ডাম্পাৰ চাম্পাৰ ল'ব পাৰা এইবিলাকৰ ভাল আছে মানে অ' সেই বুলি তুমি বাচ চাছ এনেকে লব পাৰা এনেকা বিজনেছ এটা কৰিলে তোমাৰ নিজৰে ভাল হ'ব। অ' অ' অ' অ'। তুমি কি কেনেকা বিজনেছ কৰিম বুলি ভাবিছা?
মই তোমাৰ মানে ভাল পইচা ইনকাম চিনকাম কৰা বিজনেছ
অ' মানে বিজনেছ থাকে ন, কেনেকা ভাগৰ থাকে কেনে
উ এতিয়া মই তোমাৰ মাটি কৰিম বুলি ভাবি আছো মাটিটো কৰি আছো মাতি তাৰপিছত এতিয়া মই। ফাৰ্ম চাৰ্ভ এখন খুলিম বুলি ভাবিছো, টম টম দুখন দিম। তোমাৰ এনেকুৱা গৰু চৰু ফাৰ্ম
অ' আৰু?
আৰু তোমাৰ নহ'লে এইয়া তোমাৰ বাছ চাৰ্জ এখন লম বুলি ভাবিছো।
আহ।
পইচা আছে, কিন্তু কি ল'ম ভাবি আছো।
অ' তুমি বাছ চাছ এখন লৈ লব পাৰা বাৰু বাছ দুখন মান এনেকে আৰু আৰু জে চি বি তিনে এখন এনে লৈ লোৱা ও পাৰা।
উ মানে ললে তোমাৰ মই ললে বাছ নহয় জে চে পি ললে তোমাৰ দাম পাৰতটো লাগিবই দাম্পাৰো ল'ম নেকি পাছ নল'ম ল'লে জেচিপি বা দাম্পাৰ ল'ম ম এই দুখন ল'লে এই দুখনৰ ভিতৰত
অ' তুমি যি লোৱা তোমাৰ মন আৰু উম
এতিয়া কি লম তাকে ভাবি আছো
অহ
বাকী এতিয়া এতিয়া মই তোমাৰ ফিল্ডতে খোজকাাঢ়ি আছো
অ অ অ খেল খেলে খেলিব জ নাই নেকি
বিলাক খেলিব এতিয়া যোৱা নাই
অ অ
তোমাৰ দিনটো য'ত ত'ত ঘূৰি ফুৰিব লাগে না মাটি চাটি চাই থকা ে আৰু দুটা মান তোমালোকৰ সেইফালে মাটি চাতি বিক্ৰী হলে ক'বাচোন পথাৰৰ মাটি চাতিি
অ মই এতিয়া কণ্টেক্ট পোৱা নাই বাৰু মাটি বিচাৰ বিক্ৰী কৰা কিন্তু পালে তোমাক কম দিয়া মই
অ কবাচোন মোক এনেকুৱা মাটি মানে লাগেই
অ অ কম দিয়া মো
অ
অ তুমি তুমি মাটি যে খেল খেলি আছা যে এতিয়া দালালৰ মই লগৰটো মানে সোমাম বুলি কৈ আছে তাক তাকো সোমাই লব পাৰিবা উম তোমাৰ পোৱালি কেইটা তোমাৰ
মানে আমাৰ লগত আমি মহ ঔষুধি মই এ জন আৰু লগত তিনিজন আছে
অঁ অঁ
তুমি কৰিব পাৰিবা নিকি
মইতো বাৰু এতিয়া মোৰ কাম বেলেগ আছে তুমি মোৰ লগৰতাই কৰিম বুলি কৈ আছে সি মানে ঘৰত এনি আছে এটা সোমাই ল'ব পাৰিব অকণ দম চম আছে তাৰ অলপমান
চুোনমুখ বওঁু জনাবা তেওঁ মোক কথা পতাই দিব নম্বৰটো দিবা
অই নম্বৰটো তোমাক দি দিম দিয়া তুমি নিজে কথা পাতি ল'বা অ সেইটো
এনেই ব্যৱহাৰ পাতিতো ভালেই চাগৰ
বেবপাতি ভাল খালি অলপ দমচম আছে আৰু এতিয়া দা দালৰ ক্ষেত্ৰত অকমান দম
এ লাগিব আমি এতিয়া তোমাৰ যাও যে লগত বন্ধুক চন্দুক লৈ ঘূৰিব লাগে মানে ি লই না আৰু এতিয়া দাল ধৰা পৰিিলে জানাই কি হব
অ সেইটোৱে
সেনেকৈ কিবা এটা কৰিতো চলিব লাগিব
অ সেইটো এনে এনেকেই চলিব লাগিব আৰু
এেয়া কৰি কৰি ঘৰ চৰ বনালো এতিয়া
দাম পাৰখন কে কেতিয়া লম বুলি ভাবিছা
ম তোমাৰ ল'ম বুলি ভাবি ভাবি আছো মানে পইচা কেইটামান আৰু হুলে
তাতো পোৱালি লাগিব ন দামপা চলোৱা এতিয়া ল'ৰা ছৱা লাগিব এতিয়া
উম সে লৰা লাগিব অ আৰু তো মই দামপাত লাগি থাকিব নোৱাৰিম ন এইফালে মই মাটিৰ কামটোত ঘূৰি ফুৰিব লাগিব
অহ পাৰিলে জেচিপি এখন লৈ লোৱা
ললে দুখন একেলগে ল'ম নেকি
এতিয়া আৰু পোৱালি দুটামান লাগিব তোমাৰ
অ দাম পাৰ চলোৱা পোৱালি লাগিব এখন দাম্পাৰত এটা ড্ৰাইভাৰ লাগিব এটা হেণ্ডিমেন লাগিব
উম বিচাৰি পাব বাৰু উ মোৰ লগৰ মই লগৰ পালে তোমাক মই ফোন কৰিম দিয়া
উম ভাল ড্ৰাইভাৰ চাইভাৰ যদি পোৱা কবা জে চি পি ড্ৰাইভাৰ এটা আৰু ডাম্পাৰ ড্ৰাইভাৰ এটা
উ
পাৰিলে হেণ্ডিমেনো চাবা দুটা উম পাৰিলে হেণ্ডিমেন দু দুটামানো চাবা
চাম চাম, অ' মই অ' তোমাক পালে তোমাক মই কণ্টেক কৰিম
অ এতিয়া শিলচিলে বিজনেছ কৰিব লাগিব ন সেইটো ললে? শিল বালি মাটি খন্দা পুখুৰী খন্দা
আহ সেয়া তুমি কৰিবা আৰু।
পইচা আছে সেইবিলাক কামত ন?
অ' আৰু বেলেগ বিজনেছ একো নকৰা নেকি?
আৰু বেলেগ কি কৰিবা আৰু ধেৰ বিজনেচৰ ফালে এটা মানুহ কোনফালে মাথা মাৰিবা? বহুত পইচা লাগে নহয়, লাইচেন্ঞ্চত পইচা লাগে।
অ' কিবা এটা মেনেজ কৰিব পাৰা।
চাওঁ ৰখাচোন এতিয়া ভাল জেগা লাগিব এতিয়া পইচা চইচা দিব লাগিব
অঁ সেইটোৱে এতিয়া পইচা লাগিবই বাৰু শুলোতে
কোনটো কামত পইচা নালাগে চব কামতে পইচাই লাগিব
তুমি এতিয়া জে- জে চি পি দাম্পাৰখন লৈ তাটো-তাৰপাও পইচা আহিব তুমি কাম কৰি আছা
আহ
সেয়া কাম এতিয়া তুমি ৱাইঞ্চপ খুলিব পাৰা বাৰু
উম ভাল জেগা এটা চাব লাগিব, উম নোহোৱা জেগাত অকন ওচৰত মানে গাঁৱলীয়া জেগাত খুলিলেও হব বাৰু ন?
হৈ যাব হৈ যাব
উম চেণ্টাৰতটো আজিকালি তিনিখন চাৰিখন ৱাইনছপ থাকেই
থাকে থাকে। তুমি এনেকে খুলিব পাৰিবা কিবা কিবি এনেকা
আহ।
আৰু বেছিকে যে বেছি উন্নতি হয় তুমি মল চলো খুলিব পাৰা
অ' অ' সেইবিলাকটো মাথা মৰা নাই, সেইবিলাক পাৰিলে পিছলে চাও। চাম আৰু
অ হয় যদি চাবাগৈ
উম, নহলে এনেকৈ কিবা কিবি সৰু সুৰা কৰি চলি থাকিব লাগিব আৰু।
অ' এনেকে টোক টাক কৰি চলি থাকিব, উম।
কিবা এটা কৰিতো খাব লাগিব, হয়ে নে নহয়?
আহ সেনেকে খাব লাগিব
বাকী আজি কি বনাব ঘৰত ৰাতিলে?
ৰাতিলে মাছ
অ আমাৰ জানো মাংস চাংস অকণ লৈ যাব লাগিব নেকি
আহ সুধা ভাত খাই ভাল নালাগে যে কিমান খাবা আৰু সুধা ভাত গৰমো লাগে
এনে দিনততটো কিবা এটা খোৱা হয়েই দিনত বাৰু ঘূৰি ফুৰুতে মই ঘৰত ভাত নাখাও দেই তোমাৰ ৰাতিপুৱা মই তোমাৰ ওলাই যাও গা ধুই
উম
এঘাৰটা মানত দিনত ইমান ঘৰত খোৱা নহয় ৰাতিহে ভালকে আহ আহোতে মাছ একন কেতিয়াবা মাংস অকণ বা কেতিয়াবা পনী চনী অকণ এনেকৈ কিবা এটা অ এনেকৈ কিবা এটা খোৱা হয়
উম
খাই পেলাই আৰু তোমাৰ। সুধে মানে ঘৰত মই খাব গ'লে এটাইমে খাওঁ, ৰাতিপুৱা কিবা চাহ ৰুটি চুটি কিবা এটা খাওঁ। কেতিয়াবা সময় নহলে নাখাওঁ
ৰাতি ভাতটো খাব লাগে বাৰ ভাতকেইটামান হ'লেও
এতিয়া যদি মই ৰাতি পাৰোতে মই ছটা সাতটা বজাত ঘৰ আহি যাওঁ
উম
আও যদি ৰাতিও যদি মই ভাত পানী নাখাওঁ মা হতেটো মনত অলপ দুখ কৰিব না
অ সেইটোয়ে সেইটো হয় বাৰু সেই অকলে
উম ত বাহিৰতে খাও ঘৰত নাখাও
অ'।
সেইকাৰণে আৰু তোমাৰ ঘৰতে
আৰু তুমি বৰ্তমান কি কৰি আছা এতিয়া
সেয়া মাটি বিজ